হেল্ল' হয় নমস্কাৰ। হেল্ল'
হেল্ল'
হয় শুনা পাইছে?
অ হয়
হয় হয় নমস্কাৰ।
মোৰ মানে আপোনাৰ অকণমান সংযোগ বিচ্ছিন্ন হয় মাজতে তাৰ বাবে আমি। আপুনি দাই দুখ নধৰিব।
হয়
হয় বাকী খোৱা বোৱা হ'ল।
হয় খোৱা বোৱা হ'ল খোৱা বোৱা কৰি আমি এতিয়া আপোনাৰ শোৱা পাতিলৈ বুলি আহিলো?
হয় সিমান ৰাতি হয় হয় মই খোৱা। কৰিলোঁ সম্পূৰ্ণৰূপে। পেট ভৰ্তি হৈ যোৱাকৈ যিমানখিনি পাৰোঁ আৰু ভৰাইছোঁ?
হয় হয়। বাকী বতৰ বতৰ পাতি কেনেকুৱা?
বতৰ পাতিটো মানে অদ্ভুত। আপোনাৰ মন গ'লে বতৰে বৰষুণ দিব মন গ'লে ৰ'দ দি দিব। হয়তটো কেতিয়াবা ৰাতিও সূৰ্য আপুনি
হয়।
ছে বৰ্তমান সময়ত।
হয় এতিয়া বাৰিষাতো আপোনাৰ বৰষুণতো নিশ্চয় লাগেই খেতি পথাৰৰো দিন খেতি পথাৰো আপোনাৰ বৰষুণৰ কাৰণে ভাল হয়। গতিকে বৰষুণটোতো আপোনাৰ দৰকাৰ হয়েই
সেইটো কথা বাৰু হয় কৃষিৰ বাবে এটা উপযোগী বতৰ যদিও মানে আমাৰ নিচিনা যোনখিনি দাঁতি কাষৰি মানু্হ যিখিনি নদীৰখিনি পাৰতে থাকে সেই মানু খিনিৰ বাবে মানে এইটো এটা উপযোগী বা উপকূুল বতৰ নহয় বুলি মই ভাবোঁ।
হয় অতিমাত্ৰা বৰষুণৰ ফলত মানে আপোনালোকৰ তাত বানপানীৰ সমস্যাটোৱে চাগে নিশ্চয় দেখা দিয়ে?
ভাল হয় যদিও মানে আমাৰ যোনখিনি সকীয়া আছিল। খিনি মানে মই ঘৰৰ চাইদৰ বৰিখনতে পাৰিছিলো, কিন্তু বৰষুণৰ এই ফলত মানে যি উটনি পানী সেই উটনি পানী
নহয়।
হয় বহুতখিনি মানে কষ্ট ভুগিবলীয়া হৈছে।
হয় হয়।
তাৰোপৰি ডাঙৰ ল'ৰা টোৰ আপুনি এইবাৰ বিয়াৰ কাৰণে মানে মই খৰি চৰিও ফলাই থোৱা হৈছিলে মাজতে।
হয়।
কুন্দা ৰাখি থৈছিলোঁ সেই কুন্দা কেইটাও মানে বানপানীত এতিয়া উটি গ'ল।
বুজি বুজি পাইছোঁ মই।
হয় বিয়াৰ বাবে মানে সেই খৰিৰো বহুত খিনি অভাৱ। মানে মই হ'ব যেন পৰিলক্ষিত হৈছে আৰু। আপোনালোক তাৰ সেই তাহানিৰ ধনিৰাম বৰুৱা বৰ্তমান আছে নেকি? তাৰ পৰাই মই পাৰিলে খৰি অলপ অনাম।
অ হয় নিশ্চয় পাৰিব আহ আমাৰ বৰ্তমানো সেইখন আছে সেইখন কাথনিতে আপোনাৰ বহুতো মূল্যবান গছ গছনিৰ উপৰিও মানে বহুতো এনেকুৱা গছ আছে যিবোৰ মানে আপোনাৰ আহ পখৰ ৰ'দত শুকাই যাবলৈ মানে শুকাই গৈছে সেইসমূহ আপোনালোকে কাটি পেলাই নিশ্চয় খৰি কৰিব পাৰিব। তাৰ কোনো মানে প্ৰশ্নৰ কথা নাই। আপুনি যদি ধনীৰাম বৰাকে আপুনি লগ ধৰি ভালদৰে কথাটো পাতি মেলি তেওঁ অৱগত কৰে কথাটো, তেন্তে তেওঁ চাগে আপোনাক নিশ্চয় ভাল দৰ দামতে আপোনাক সেই শুকান গছ গেজোপা দিব।
মানে তেখেতৰ মানুহজন কেনেকুৱা? মানুহজনৰ ব্যয়ক্তিত্বটো? মই ভাবিছিলোঁ মানে মই খৰি খিনি য পাৰো ইমানটো সম্ভৱ মই ফকতীয়াকে তেওঁৰ পৰা উঠাম বুলি ভাবিছিলোঁ মানে বিনা পইচা যদি সম্ভৱ হয় তাৰ পৰা সেই খৰি খিনি উঠাই দিম বুলি ভাবিছোঁ।
যিহেতু মানে মই এবাৰ খৰিৰ কাৰণে পইচা মই ব্যয় কৰিলোৱেই। মোৰ টকা পইচা আপুনিতো জানেই। যদিও মোৰ বহুত টকা পইচা হ'লেও মানে মই অবাবত টকা পইচাবোৰ খৰচ কৰিব নিবিচাৰোঁ। যাৰ ফলত মানে মই এবাৰ ব্যয় কৰা সেই খৰি খিনি যিহেতু বানপানীত উটি গ'ল। মই এতিয়া সাহায্য হিচাপে মানে তেওঁৰ পৰা পুনৰ খৰিখিনি বিচাৰিম বুলি ভাবিছিলোঁ। তেওঁক কেনেকুৱা মানুহ মানে ব্যয়ক্তিত্বটো দেখ তেখেতৰ কেনেকুৱা তেখেতে মোক সহায় সহায়ৰ হাত আগবঢ়াবনে?
হয় নিশ্চয় তেখেতৰ মানে ব্যক্তিত্বৰ যক কথা কওঁ তেতিয়া হ'লে তেওঁ- সমাজৰ মানে আগৰ পৰাই তেওঁ এজন ভাল মানুহ। সমাজৰ বাবে তেওঁ বহুতো কাম কৰি থৈছে আগতে - বৰ্তমান যিহেতু বয়স হৈ আহিছে। গতিকে তেওঁ সমাজৰ কামত ইমান আগবাঢ়ি নাহে কিন্তু আপোনাক নিশ্চয় তেওঁ সহায়হ ইয়াত আগবঢ়াব পাৰে। কাৰণ আপুনি যদি ফকতীয়াকেই বিচাৰে কাৰণ মধ্যবিত্ত পৰিয়ালৰ হৈ পেলাই এখন। বিয়াত নিশ্চয় বহুত খৰচ পাতি হৈ যায় আৰু যিহেতু আপোনাৰ চাকৰি বাকৰিও নাই। গতিকে আপোনাৰ কষ্টটোও বেছি। কষ্টটো বেছি কৰি আপুনি ইমান ধন টকা পইচা ঘটাৰ পাছত। যদি পানীয়ে এনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে। তেন্তে হ'লে আপুনি ফকতিয়াতে কিছুমান বস্তু গ্ৰহণ কৰিবলৈ আগবাঢ়িব লাগিব। গতিকে মোৰ হিচাপত আপুনি যদি তেওঁৰ লগত। ভালদৰে কথাটো আলোচনা কৰে। তেন্তে আলাপ আলোচনাৰ মাজেৰে তেওঁ আপোনাৰ বিনামূল্য। খৰিখিনি চাগে দিব পাৰিব।
মই মানে এই ফকতীয়াকে যদি এনেকে বস্তু খিনি পাওঁ, সেইখিনি গ্ৰহণ কৰি মানে মই নথৈ আনন্দিত হ'ম। যিহেতু আপুনি চাগে ইমান গম পোৱা নাই খবৰটো আমাৰ এই উতনি পানীয়ে মানে যোনটো আমি যিহেতু দাঁতিকাষৰীয়া অঞ্চলৰ মানুহ মানে পানী বহুত বাঢ়ি গ'ল ফেনে ফুটুকাই ভৰপৰ হৈ গ'ল খৰি খিনিৰ লগতে মানে মোৰ পাঠাটো উটি গুচি গ'ল সেইদিনাখনেই বানপানী এতিয়া সেই পাঠাটোৰ পৰাও মই ধৰক আপোনাৰ চাৰি পাঁচ পাঁচ হেজাৰ টকাৰ এটা আশা কৰি থৈছিলোঁ, সেই চাৰি পাঁচ হাজাৰ টকাও মোৰ জীৱন্ত অৱস্থাত পানী দুটি যোৱা পৰিগণিত হল। সেয়েহে মানে মই এতিয়া যিমানটো পাৰো আৰু বিনামূল্য মানে মানুহৰ পৰা সাহায্য অলপ আগবঢ়াম বুলি ভাবিছো। মোৰ মানে আপোনাৰ এনেকুৱা নহয় যে পইচা পাতিৰ বহুত প্ৰভাৱ আছে মোৰ সাঁচতিয়া ধন আছে মানে আপোনাৰ বহুত খিনি, কিন্তু মানে মই সেই সাঁচতিয়া ধন খিনি ব্যৱহাৰ কৰিবলৈ নিবিচাৰোঁ, মানে অলপ মানুহজন চিকতা টাইপৰ, সেয়ে
হয় মই বুজি পাইছো আপুনি মানে কৃপনৰ কথা কৈছে।
হয় হয়।
হয় আমাৰ সমাজত দুজন মানে দুই প্ৰক্ৰীয়া মানুহ আছে।
হয়।
হয় কিছুমান আপোনাৰ ধোঁৱা খুলীয়া আৰু কিছুমান কৃপন কিপ কৃপন খিনিতো হাত বহুত টান, তেওঁলোকে সহজে পইচা পা তী আপোনাৰ খৰচত মানে বহুতো হাত ধৰিব লগা হয়। হয়, এতিয়া হয় আপোনাৰ মাতটো ফাটি ফাটি আহিছে মই ভালদৰে আপোনাৰ মাতটো শুনিব পৰা নাই।
মোৰ মানে কৃপনালীটো মানে আপোনাৰ সৰুৰে পৰা বহুত বেছি শুনা পাইছে।
হয় হয় পাইছো কওক।
নাপাইছে?
হয় শুনা পাই আছোঁ কওক?
হ
শুনা পাই আছো মই, আপুনি শুনা পাই
হয় হয়। হয় মই মানে আপোনাক এইখিনিতে এটা কিনি কব বিচাৰিছোঁ মানে সৰুকালৰ
হয়।
মোৰ মানে সহপাঠীয়ে যেতিয়া আমি বিদ্যালয়ত পঢ়ি থাকোঁ, এতিয়া মোৰ ওচৰত মানে বহুত পেঞ্চিল থাকে কিন্তু কাঠ পেঞ্চিল
উম।
বা নেওতা লিখা হয়, তেতিয়া যিহেতু নেওতাত আমি বহুত ভুল কৰোঁ। তেতিয়া মানে ওচৰত বহুত পেঞ্চিল থকাত টো মানে মোৰ সহপাঠীয়ে যেতিয়া মোক এডাল পেঞ্চিল কান্দি কান্দি তেওঁ কন্দা কটা কৰি মোক এডাল পেঞ্চিল ৰ পেঞ্চিল বিচাৰি মানে হাবাথুৰি খাই তেতিয়াও মানে মই পেঞ্চিলডাল ভাঙি টুকুৰা হে তেওঁৰ গাঁত ঘঁহাই দিওঁ।
কৃপনালী স্বভাৱটো হয়তো মোৰ সেই তেতিয়াৰ পৰাই এতিয়ালৈকে থাকিয়ে গল। সেয়েহে মই সাঁচতীয়াকৈ থকা ধনখিনিও মই এতিয়া বিয়াখনত আগন্তুক বিয়াখনত ভাঙিব নোৱাৰিম। সেয়েহে মানে এনেকুৱা আপুনি জানেই আৰু এনেকুৱা পকতীয়া খোৱা মানুহখিনিয়ে পকতীয়া বস্তুটো বিচাৰিয়ে ফুৰা হয়। সেয়ে মই মানে এতিয়া বিচাৰি ফুৰিছোঁ আৰু মোক যদি আৰু কোনোবাই কিবা দিয়ে মই মানে তাতো নথৈ আনন্দিত হম।
অহ, হয় মই বুজি পাইছো আপোনাৰ দৰে মানুহক মানে ফেন খোৱা বুলিও কয় আমাৰ অসমীয়াত। অহ, গতিকে আপুনি যেতিয়া মানে সেইটো সেইটো পৰ্য্যায়ৰ যদি আপুনি কৃপনালী কৰিব পাৰে, তেনেহলে মই বুজিছো আপুনি কিমান ডাঙৰ কৃপন হব। অহ, আপুনি চাগে কেনেকুৱা প্ৰকৃতিৰ মানুহ হ'ব মই সেয়া আপোনাৰ কথাতে ধৰিব পাৰিছোঁ।
হয়- হয়
হয়
মোৰ এই কৃপনালীটো মানে মই ক'ব গ'লে মোৰ আজো ককা,
সেই তাহানি দিনৰ মোৰ আজু ককাটো বিখ্যাত এজন কৃপন আছিলে আপুনি হয়তো চিনি পায়েই।
হয়, মই পাওঁ তেখেতৰ মই তেখেতৰ লগতে বিদ্যালয়ত অধ্যয়ন কৰিছিলো।
হয়- হয়, মোৰ আজু ককাও মানে আপোনাৰ বৰ কপন আছিল তেখেতে মানে কৃপনালীৰ যিটো চৰম পৰ্য্যায় সেই চৰম পৰ্যায়ও অতিক্ৰম কৰিছিল। তেখেতৰ পৰাই আৰু এই বংশানুক্ৰমিক ভাৱে এই কৃপনালীৰ বহুতো মানে আহি আছে আৰু আমিও সেই ঢৌতে উঠি ভাঁহি আহি আছো আৰু, এয়া প্ৰকৃতিৰে নিয়ম।
হয়, কিছুমান বস্তু এনে থাকে যোনবোৰ আপোনাৰ বংশানো ক্ৰমে চলি- চলি গৈ থাকে আৰু সেই গুণ খিনি আপোনাৰ গাত আহিলে আপোনাৰ আজু ককাও তেনেকুৱা আছিল আপোনাৰ চাগে দেউতাও তেনেকুৱা গতিকে এতিয়া চাগে আপুনিও তেনেকুৱাই হ'ল। এতিয়া আকৌ আপুনি বিয়া দিবলৈ ওলোৱা আপোনাৰ ল'ৰাজনো চাগে তেনেকুৱা হ'ব।
হয় -হয় সিটো মোতকৈও কৈওঁ কৃপন।
এটা কথাতে দুখ লাগিলে
হয়
হয়, আপুনিতো এতিয়ালৈকে আমাক বিয়ালৈ নিমন্ত্ৰণতটো জনোৱাই নাই।
এইখিনি ক্ষেত্ৰতো মানে আপুনি দুখ নকৰিব এইখিনি ক্ষেত্ৰতো মানে মোৰ কৃপনালী টো আহি গ'ল। মই মানে আপোনাৰ অকল এটা পাথা দিয়ে মানে যিমানটো পাৰো ৰাইজক খুৱাম বুলি ভাবিছিলো। কিন্তু, এতিয়া আপোনালোকৰ যিহেতু পৰিয়ালটোও বহুত ডাঙৰ এজনক মাতিলে বাকী কেইজনে অন্তৰত আঘাত পাব সেয়েহে মানে মতা হোৱা নাই আপোনালোকৰ পৰিয়ালটো আহিলে মোৰ তিনি -চাৰি কেজি মাংস গুচিয়ে যাব। সেয়েহে মানে আপোনালোকৰ পৰিয়ালটোক মই অকমান বিৰত ৰাখিম বুলি ভাবিছো যদি পিছত সময় সুবিধা কেনেবাকে মিলাও আৰু মিলাব পাৰো তেতিয়া আপোনালোকক কেতিয়াবা এসাঁজ খিচিৰি ভাত খুৱাবৰ বাবে নিমন্ত্ৰণ নিশ্চয় বহাম ইয়াত লৈ আপোনালোকে কোনো দুখিত নহ'ব বা মনত কোনো শংকা লৈ নাথাকিব।
নহয়, এইটোতো এটা অতি দুখজনক বিষয় আপুনি মোলে ফোন কৰি মোৰ পৰাই সহায়ৰ হাতখ আগবঢ়াম কি বুলি কয় এইটো সহায়ৰ হাত বিচাৰিলে। ময়ে আপোনাক সমাধান দিলো আৰু এতিয়া আপুনি কৈছে যে আপুনি এনেকে বিয়া লৈ এইটোতো একেবাৰে গ্ৰহণযোগ্য এটা বিষয় নহয়।
হয়, এক গ্ৰহণযোগ্য বিষয় নহয় বাৰু এই কথা মই শুনিলে হয়লেও মোৰো দুখ লাগিব বহুত যথেষ্ট পৰিমাণৰ। কিন্তু মানে কি কৰিব পৰিস্থিতিৰ সৈতে মই মানে মই বাধ্য হৈ আহি এই পদক্ষেপ মই হাতত লৈছো। আপুনিতো মোৰ আজু ককাৰ সৈতে লগতে পঢ়া, মোৰ আজু ককাৰ এজন সহপাঠী। গুৰু বন্ধু বা একেটা গুৰু গৃহত থাকি একেটা গুৰুকুলত থাকি ডাঙৰ দীঘল হোৱা। মই শুনা পাইছো, আপুনি মোৰ আজুককাৰ লগত সেইতাহানিৰ অৰুণোদয় গুৰুকুলত আছি
হয় হয়, মোৰ চাগে বহুতো পু থি তুমি অধ্যয়ন কৰিবলৈ পাইছা স্কুলত।
হয় হয়, মই আপোনাৰ বহুতখিনি পুথি অধ্যয়ন কৰিয়েই মানে মই ডাঙৰ হৈছোঁ এতিয়া।
হয়।
আজো ককাৰ পৰাও মানে মই আপোনাৰ বিষয়ে বহু কথা শুনিবলৈ পাইছো বহু জ্ঞান তেখেতৰ পৰা মই
হয় আপোনাৰ আজোক কাও এজন বহুত ডাঙৰ, অগাত পণ্ডিত আছিলে তেওঁ।
হয় হয়, শুনা পাইছিলো। তেখেতক মায়ঙৰ যাদু কৰ সকলে বোলে লৈ গৈছিল। সিহঁতৰ পৰা কিছু গুণ অৰহণ কৰিবৰ বাবে।
হয় মইয়ে তেখেতৰ টেঁটুত ধৰি পেলাই তাৰ পৰা বাহিৰ কৰি আনিছিলো।
হয় হয়, তেখেতো চাগে হয়তো যথেষ্ট বিপদত পৰিছি ল বিপদৰ সন্মুখীন হৈছিল সেই সময়ত। যিহেতু সেই সময়ৰ আপোনাৰ উম।
হয় তেখেতটো আপোনাৰ বহুত বিপদৰ সন্মুখীন হৈছিল। এতিয়া আপুনি কলে যে মায়াঙৰ যাদুকৰ সকলে তেওঁক লৈ গৈছিল। গতিকে এতিয়া আপোনাৰ তেনে তেনে এদিন দিনত মানে অতি বলৱান অতি শক্তিশাল মানুহ আছিলো আপোনাৰ মই। গতিকে মোৰ বাহিৰেতো তেওঁক উদ্ধাৰ কৰিব পৰা দ্বিতীয়জন ব্যক্তি ইয়াত নাছিল।